হেল্ল' হেল্ল' অঁ অঁ নমস্কাৰ
নমস্কাৰ বাইদা নমস্কাৰ
অ হল আপুনি কি কৰি আছে এতিয়া
আছো এনে ঘৰতে আছো বাকী কওক আপোনাৰ আজি আছো আছো বাইদেউ
অঁ অঁ হয়
বাকী দয় আমি কি কৰিম আজি দৈনন্দ দৈনন্দ জীৱন জীৱনৰ বিষয়ে অকনমান আলোচনা কৰো ন
অঁ হ'ব হ'ব দিয়ক আজি হয় দে আপুনি
হয় আপুনি দৈনন্দিন জীৱনতটো কেনেকৈ আৰম্ভ কৰে ন প্ৰতিদিন পুৱা কেনেকৈ আৰম্ভ কৰে
অঁ অঁ সেইটো হয় সেইটো আপুনিয়ে অলপ অকমান কৈ দিবচোন হয় দে
আমাৰ দ দৈনন্দিন জীৱনটো ত মানুহৰ দৈনন্দিন জীৱন পুৱোৱাৰ পৰা গধূলিলৈকে চলে ন ত সেই দৈনন্দিন জীৱন জনত মই প্ৰথমে মই শুৱ পাতি উঠো অতি সোনকালে বাকী মই জগিঙত যাওঁ
হয়
অকনমান ইফাল ইফাল খোজ কঢ়ি পুৰো বাকী বৰ্তমান অকমান এই বৰষুণৰ বতৰৰ কাৰণে মানে অ খলি ঠাইত যাব নোৱাৰা হয়
হয়
ত ঘৰতে অকনমান জগিং কৰো বাকী এনেকৈ তাৰ পৰাহি আহ আকৌ হাত মুখ ভৰি থই কিনে চাহ পা চাহ কাপ খ লৈ অলপমান আহ কিতাপ পঢ়োঁ আৰু ভাল লগা কিতাপবোৰ।
হয়।
যিহেতু আমি এতিয়া ছাত্ৰ অৱস্থাত নাই। ইমান ভাল লগা কিতাপৰ পঢ়ো তেনেকৈয়ে ধৰ নটা মানত আমি আকৌ বাহিৰত গুচি যাওঁ। ত'ত তেনেকে আৰু দিনটো যাই। আকৌ আমি দুপৰীয়াৰ আহাৰ ত'ৰ ধৰি লোৱা এটামান বজাত কৰো ঘৰত থাকিলে ঘৰতে কৰিলো বাহিৰত থাকিলে বাহিৰতে কৰিলো ত তেনেকে কৰি সেনেকে কৰি যায় ইয়াত গোটেই দিনটো বাকী সন্ধিয়া আমি কেতিয়াবা নটা কেতিয়াবা আঠটাত ঘৰত পাওঁহি।
হয়।
ত সেইটোৱে দৈনন্দিন জীৱনত মই যিমানখিনি কৰোঁ।
অ' অ'
ত আপোনাৰ দৈনন্দিন জীৱনৰ বিষয়ে কৈ অলপমান বিৱৰণী দিবনে বাইদেউ?
অঁ হ'ব হ'ব মই দিম। মইে প মানে মই ৱগ কৰাৰ পিছতে মই উঠা পিছতে মই মানে এইটোই ব্ৰাছ কৰি লৈ
হয়।
অ' হয়। ইয়াৰ ব্ৰাছ কৰাৰ পিছত মই চাহ খায় আৰু ইয়াৰ পিছত মই মই নিজে ঘৰতে মানে এক্সাৰ এক্সাৰচাইজ কৰে আৰু সেইটো মানে এই হেল্থৰ কাৰণে মানে যেতিয়া হেল্থটো ভাৰি থাকে সেইটো এক্সাৰচাইজ কৰিলে সেইটো কৰি ইয়াৰ পিছতে মই যেতিয়া আহ গা- ধুই অহাৰ পিছত মই মোক ষ্টাডিয় মই ষ্টাৰ্ট কৰে। মই এতিয়া ষ্টুডেন্ট হয় না সেই কাৰণে মই স্তাডি কৰে তাৰ পিছতে ষ্টাডি কৰাৰ পিছত মই যিলকা পৰাঢ় মোৰ সেইটো মানে মানে ক্লিয়াৰ কৰি থৈ আৰু সেইটো পোৱাতে টাইমত মানে এতিয়া এতিয়া মৰ্ণিং টাইমটো ফ্ৰেছ টাইম না সেইকাৰণে মই পোৱাত কৰে হয় ইয়াৰ পৰা মই জতিয়া ওৱান, টু আৱাৰ সেই সেয়াৰ পিছত যেতিয়া ষ্টডি কৰাৰ পিছত মই ব্ৰেকফাষ্ট কৰি লয় ইয়াৰ পিছতে মই যেতিয়া নিজে কাম থাকে না নিজে মোৰ কামটো মই সেইটো মানে কৰি আৰু সেইটো কৰি থয় কাম কৰাৰ পিছতে মই যেতিয়া মই ক্লাছ আছে না মই ক্লাছত অ ক্লাছ থাকিলি মই ক্লাছত যাই ইয়াৰ পাছত আকৌ যেতিয়া মই লাঞ্চ সেইটো কৰে আৰু না যেতিয়া লাঞ্চ কৰে। ইয়াৰ পিছত যেতিয়া ই যেতিয়া ঘৰতে আহে আৰু ইয়াৰ পিছত মই অলপ মই ৰেষ্ট লৈ ৰেষ্ট লোৱাৰ পিছত আৰু মই যেতিয়া যেতিয়া প্ৰেক্টিচ দি না যেতিয়া ক্লাছত সেই প্ৰেক্টিচ ট হোম ৱৰ্ক প্ৰেক্টিচ সেইটো মই কৰিম। আবেলি টাইম আৰু সেই টাইমত মই প্ৰেক্টিছ কৰে ইয়াৰ পিছতে মই অকণমান ফুব যায় আৰু ইনভাইৰণমেন্ট কেইটা যেতিয়া ভাল হয় ফ্ৰেছ ইন লবা আমাৰ গাও আচলতে মানে সেইটো যে নদী পাৰ আছে না এই নদী পাৰত মানে যেতিয়া সেইতি ৰিভাৰ ফ্লয়িং বহুত ভাল লাগে মই সেই ুচাবা নেচাৰ গছ গ চুনি মানে অ আমাৰ হেল আছে ন পাহাৰ সেইটো হিমালয় মই বহুত ভাল লাগে আৰু সেইটো মানি চাই সিতে বেলা ভাৰটিতে চাই তাৰ পিছত মই চাই আৰু আহ আকৌ ঘৰত আহে তাৰপিছো মই চাহ খাই আৰু ইভিনিং টাইম চাহ খাওঁ পিছতে মই কিবা ষ্টাডিত মই ষ্টাৰ্ট কৰে আৰু সেইটো তাৰি তাৰ পৰা পিছতে মই ডিনাৰ কৰে ৰাতিত ইয়াৰ কৰাৰ পিছতে মই ঘব কম বাা টিভি চাই আৰু না
হয়
টিভি চাই তাৰপছ টিভ আৰু কিব আহি ফিল্ম নহ'লে গেম সেইটো নিউজখিনি নিউজ খেন্দি কচ চাই আৰু না
হয়
স্পৰ্টছৰ এইটো চাই আৰু নিউজ চায় সেনেকুৱা চায় অঁ ম এইটো বহুত ভাল লাগে মাৰ চাবা আৰু ইয়াৰ পিছত অ অ হয় হয় অ ইয়াৰ পিছতে অ ইয়াৰ পিছতে মই যেতিয়া অলপ অকমান আৰু ষ্টাডি কৰি আৰু ডিনাৰ যেনিবা ডিনাৰ কৰাৰ পিছত ইয়াৰ পিছতে মই যেতিয়া মানে হেলটো যেতিয়া ভ ভাল লাগে সিতে ভাল লাগল মানে অ টোপনি নোহোকে মই সেইটো ষ্টাডি কৰি আৰু না যেতিয়াই যেতিয়াই মই অ অ এই ইয়াৰ পিছতে মই আৰু
হয় কোৱা
অ অ টোপনি কৰে আৰু সেই
হয় ত' বাকী মানুহ আমাৰ দৈনন্দিন জীৱনত আমাৰ শৰীৰ চৰ্চা মানে আাৰ ব্যায়াম এক্সাৰচাই আপুনি কিমান গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ বুলি ভাবে
সেইটো মানে না এক্সাৰচাইজ এক্সাৰচাইজটো মানে নিজে মানে এইটো আৰু দেহাৰ মানে ভাল মানে যিটো কি স্বাস্থ্যকেইটা অ অ চৰি অ অ হেলডত অ যেতিয়া বহুত
এক্সাৰচাইজ কৰাটো অতিকৈ প্ৰয়োজন হয় ন
হয় হয় মানে সেইটো চব যেতিয়া মানোৰ কিয় বেৰা বেমাৰ হয় না সেইটো বেমাৰ ক মানে বহুত মানে ভাল হয় আৰু মানে যেতিয়া গেষ্টিকৰ গেষ্ট্ৰিক বহুত প্ৰব্লেম হয় না কিবা হেড চি আৰু হে পেণ্ট আৰু উ ষ্টমাক পেণ্ট বহুত মানে সেইবিলাক মানে যেতিয়া মানুহৰ দেহাটো মানে বহুত ভাল হয় আৰু ইয়াৰ কৰাাৰ পিছত এ্চাৰচাইজ কৰাাৰ পিছত যিটো ন পানী খাব লাগে আ আমি পুৱাতে পানী খাব লাগে পিছে
হোম
হয় পুৱা যেতিয়া মানুহ ডেইলি লাইফত অফ অ থ্ৰী ফ'ৰ ফাইভ মেক্সিমাম লিটাৰছ পানী খোৱা মানে মানুহ স্বাৰ্থটো বহুত ভাল হয় মই আৰু ফাৰ্ছ অ অঁ
হুহ সেইটো দেখ সেইটো এটা ডে ডেইলি লাইফ পৰ মানে অংশ হিচাপে ধৰি ল'ব পাৰি ন পানী খোৱাটো ডেইলি আমি মিনিমাম অ টু এন হাফ লিটাৰটো পানী খাবই লাগে। সি কিমানৰ পৰা যি আপুনি যিমান মানে আহ মুঠৰ ওপৰত পাঁচ লিটাৰলৈকে
অ অ খাবাই লাগিব হয় অ
নে আমি যে এ ডেইলি লাইফত ধৰি লব পাৰি ন দৈনন্দিন জীৱনৰ এটা কাৰ্য বুলি হয় কাৰণ মানুহতো শৰীৰ মানুহৰ শৰীৰতো পানীৰ প্ৰয়োজন খুবেই
অঁ অঁ হয় আৰু ফ্ৰুইট্ছ বিলাক খাব লাগে। হয় সেইটো
শৰীৰ শৰীৰটো সতেজ কৰি ৰখাৰ কাৰণে হয়
হয় হয়
ত' বাকী আৰু দৈনিন দৈনন্দিন জীৱনত আপুনি সমাজৰ কাৰণে সময়বধ দিয়ে নে নাই
অ মই সোমাই সমা অ সময় যেতিয়া মই সোমাই থাকিলে মানে সেইটো সময়তটো দেই আৰু না সময় থাকিলে মই হয়
মানুহৰ মানুহৰ দৈনন্দিন জীৱনত মানে প্ৰতিটো দিনে মানে ভালকৈ বা সুকলমে দিনটো পাৰ হয় বা দৈনন্দিন জীৱনটো পাৰ হয় বুলি আপুনি ভাবেনে না বেলেগ কিবা মানে কেতিয়াবা মানে তেনেকা নহয় যে আপুনি ভাৱাৰ দৰে হোৱা নাই
অঁ মই ভাবা দৰে ন। মানে বেলেগ বেলেগ লাইফ ষ্টাইলটো বেলেগ হয় মানে মানে যেতিয়া আমি ষ্টুডেন্ট লাইফ এতিয়া সৰু ছোৱালী বেলেগ লাইফ হয় আৰু কি কাম কৰা মানু অ বেলেগ লাইফ যদি ফাৰ্মাৰ মানু গি বেলেগ লাইফ আৰু হাউচ ৱাইফটো বেলেগ লাইফ মানে যদি অল অঁ অ'ল অল মেন বিলাক বে বেলেগ বেলেগ মানে লাইফ ষ্টাইলটো বেলেগ বেলেগ হয় মই আৰু ষ্টুডেণ্ট, লাইফৰমৰতো মই হওঁ সেইটো অ', কৈছোঁ, আপোনাৰ
ষ্টেজ ৱাইছে বা ষ্টেজ ৱাইছে বা আ কৰ্ম অ' কৰ্ম মানে, কৰ্ম জীৱনত মানে বিভিন্ন মানুহৰ বেলেগ বেলেগ ধৰণৰ।
অ', বেলেগ বেলেগ দিশত অ', অ', হয়, হয়, অ', অ', হয়, হয়। হয়। আপুনি ফাৰ্মাৰ বিলাকৰ অল অকমান ক'ব পাৰিবনে?
হয়, সিহঁতেও ফাৰ্মাৰ বিলাক আজি দৈনন্দিন জীৱনত সিহঁতে পুৱাই উঠি খেতি পথাৰত যায়, এ, মানে আগতে আছিলে তেনেকুৱা। যান্ত্ৰিকতা নাছিলে যিহেতু গৰুৰে হাল বাইছিল। তেতিয়া পুৱাই উঠি কিনি ফাৰ্মাৰ বিলাকে, খেতিয়ক বিলাকে পথাৰত গৈছিলে। হাল বাইছিলে। কিন্তু এতিয়াতো ফাৰ্মাৰ বিলাকৰ সেইটো মানে অৱস্থাতটো নাই এতিয়া অকনমান উন্নত হৈছে। আজিকালি মেচিন বা ট্ৰেক্টৰৰ যে ট্ৰেক্টৰেৰে হাল বোৱাই, মানে যান্ত্ৰিক কতাটো অলপমান আগবাঢ়িলে, ত' পতাৰত আজিকালি বেছিক কৈ মানে ট্ৰেক্টৰেৰে হাল বোৱা দেখা পাওঁ, অলপ দেৰিকৈ ওলাই আৰু সিহঁতে
হয়। হয়।